কি কৰিছা তুমি? কিবা কৰি আছিলা?
নাই, নাই এনে আছিলো। তুমি?
অ, মই এই তোমাৰ পথাৰত আহিছিলো ৰবা অ, তুমি আহিবা নেকি, আমাৰ লগত খেলিব?
হয় নেকি, মই এতিয়া আহিব নোৱাৰিম মানে।
কিয়?
মোৰ, অকন মান কাম আছে মানে।
অ, আচ্ছা হয় নেকি আৰু অ, কি কয় অ, ঠিক আছে দিয়া তুমি কালি আহিব পাৰিবা?
অ, অ, কালি আহিব পাৰিম দিয়া।
অ', দিয়া এই কি কয় আমি মানে তোমাৰ আমাৰ খেলপথাৰ খন যে আছে ঘৰৰ ওচৰৰ
হয়।
তাত আমাৰ এটা দল বান্ধি কেনেই আমি মানে খেল ধেমালি কৰো মানে। সকলোৱেই মিলি কিনে ভাবিলোঁ তোমাকো জনাই দিওঁ।
অ হয় নেকি মই মানে আজি আহিব নোৱাৰিম কালি আহিব পাৰিম দিয়া মই
ঠিক আছে তে কালি আহিবা তুমি আমাৰ লগত অ', তুমি অ', জ অ', আবেলি জল্দি আহি যাবা।
পিছে তুমি খেলিব যোৱাৰ আগতে মোক অলপমান খেল ধেমালি কথাটো কৈ যোৱা আকৌ
অ', আচ্ছা হয় নেকি অ', তুমি গম পোৱা নাই চাগে ন আমি মানে তোমাৰ এটা সেই অ ফুটবল দল মানে গঠন কৰিছোঁ হা এঘাৰ জন জনীয়া আৰু ভাবিছোঁ তোমাক জনাওক কাৰণ আমাৰ এজনী কম হয় আছিলে। তাতে তোমাৰ মাঁ মায়েঁ কৈছিলে যে কি কয় আমাৰ মাইনাই বহুত মোবাইল চাই থাকে মোবাইলতে খেলি থাকে কিবা কিবি চাই সেইকাৰণে ভাবিলোঁ তোমাকো জনাই দিওঁ অলপমান বাহিৰলৈ আহি কেনে খেলা কাৰণ মোবাইল আৰু তো মানে খেল পথাৰৰ মাজত বহুত পাৰ্থক্য আছে ন মোবাইল খেলাত
হয় তুমি একদম ঠিকে কৰিছা।
যাব লাগিব মানে মোৰ এনে সময় নহয় যে যোৱা খেলিবৰ কাৰণে সেইকাৰণে মই যাম দিয়া কালি খেলিবৰ কাৰণে। আৰু মোৰো বহুত খেলিব মন আছে পথাৰত যাই কিনে মানে লগৰ লগত ফুটবল খেলা বা তোমাৰ ধৰা ফুটবলে হওক বা যিকোনো খেলে নহওক পথাৰ যাই কিনে খেলিব বহুত ভাল আৰু পথাৰত খেলিব যোৱা মানে একদম ভাল লাগে আৰু মানে সৰুতে মই খেলিছিলো ন দাদা বা' হতৰ লগত তেতিয়া দিনটো একদম ভাল লাগে মানে।
হয়। মানে এই অকল এইটোৱেই নহয় যে আমি অকল ফুটবল খেলিম আমাৰ আমি বহুতো খেলিব পাৰোঁ মানে। ধৰি লোৱা তোমাৰ কাবাডী খেলিব পাৰো তাৰপিছত তোমাৰ কেৰম খেলিব পালোঁ আৰু বা পাৰোঁ আৰু বা যিকোনো ক্ৰিকেটো খেলিব পাৰোঁ। মানে অ' সেনেকু কোৱা আৰু কথাবোৰ মোবাইলত আৰু তুমি কি মোবাইলত খেলা নেকি কিবা গেম?
হয় হয় খেলোঁ লুডু খেলোঁ কেৰম খেলোঁ আজি কালি মোবাইলতে চব আছে যে।
হে আৰু বাৰু সেই চাবা আৰু চকুৰ হেৰি হ'ব। প্ৰচাৰ কমিব।
কিন্তু মই শুনিছোঁ যে মানে এনে শুনিছোঁ মোৰ মা' মোৰ মায়ে কয় আৰু মোবাইল খেল আৰু পথাৰত খেলৰ মাজত বহু পাৰ্থক্য আছে যে বাহিৰত খেলিলে শৰীৰৰ লাভ হয় বা মনতটো অ', ফৰকালৰ হয় মানে বাহিৰত খেলি মনটো একদম ভাল লাগি যায় তোমাৰ মানে স্বাস্থ্যটো ভাল থাকে আৰু।
থাকে থাকে ঠিকে কৈছে। হয় মানে কি তোমাৰ চোৱা মোবাইলত খেলিলে তোমাৰ চকুৰ এটা হৈছে তোমাৰ চকুৰ তোমাৰ সেই ৰশ্মিটো বেছি পৰি থাকিলে চকু মানে বেয়া উম মানে কি বেয়া হ'ব পৰা দেখা যায় লগতে তোমাৰ এই ধৰি লোৱা তোমাৰ বহুত বেমাৰৰ পৰা তুমি এনেকি যদি তুমি মোবাইলটো এৰি কেনে যদি বাহিৰত খেলিবলৈ হা খেল পথাৰত। এতিয়া তোমাৰ বহুত সুবিধা আছে মানে বহুত বেমাৰৰ পৰা তুমি বাচি থাকিব পাৰা। যেনেকে শৰীৰটোৱে কষ্ট পাই ঘামি যায় ন, সেই ঘামটো ওলাই গ'লে বহুত বেমাৰ মানে উলাই যায় মানে।
অঁ তুমি একদম ঠিকে কৰিছা বা আৰু খেলত যেনেকুৱা তোমাৰ ধৰক ঘৰুৱা খেল বাহিৰৰ খেলত ধৰা তোমাৰ দবা, লুডু, কেৰম, তাচ আদি ঘৰুৱা খেল আৰু আনহাতে ফুটবল, ক্ৰিকেট আৰু ভলীবল, কাবাডী, দৌৰ, সতোৰা আহি বাহিৰৰ খেল।
হয়।
আৰু খেলৰো বহুতো আছে নহয় যেনে তোমাৰ ধৰা টেকেলি ভঙা, কণী যুঁজ বা চেপা গুটি ধূপ খেলা বা নাও খেল মই তুমি জানানে মই আগতে স্কুলত মানে আৰু আমাৰ বাৰ্ষিক খেল হৈছিলে ন তাতে মই
ফা
ধৰা দ দৌৰত দৌৰ প্ৰতিযোগীতাত পাইছিলো। প্ৰথম স্থান পাইছো, তাৰপিছত তোমাৰ ধৰা কুকুৰা যুঁজ বুলি যে কয় সেইটোত টেকেলি ভাঙাত কিন্তু মই আজিলৈকে পোৱা নাই দেই, কিন্তু খেলি বহুত ভাল লাগে।
অ মোৰ মনত পৰি গ'ল জানা তোমাৰ কথা শুনি কিনে। আগতে নহয় বিদ্যালয়ত আমাকো দিছিলে এইটো খুব, এই যে বাৰ্ষিক তুমি যে ক'লা এইমাত্ৰ বাৰ্ষিক খেলত। বাৰ্ষিক আহ যেতিয়া হয় তেতিয়া এইবোৰ এইবোৰ থাকে মানে টেকেলি ভঙাই হওক কাবাডী হওক। দৌৰা প্ৰতিযোগিতাই হওক, মই পিছে দৌৰা প্ৰতিযোগিতাত এদিনো পাই নাপালো মানে। মই দৌৰি ম নে দৌৰিব নোৱাৰো ইমান! কিন্তু মই তোমাৰ টেকেলি ভাঙাত কিন্তু পাৰো মানে, মই এবাৰ পুৰস্কাৰো পাইছো জানাই এবাৰ তমি উম।
হয় আৰু হয় একদম ভাল আৰু খেল খেলাৰ উপকাৰিতাও আছে যেনে তোমাৰ ধৰা খেলিলে গাৰ ঘাম বা ওলাই যাব বা ঘামৰ লগত শৰীৰৰ বেয়া বস্তু বা ওলাই যাবা হাত ভৰি হাড়, মাংস বা শক্তিশালী হৈ যায় আৰু, মই এনে শুনিছো যেনে তোমাৰ মে মেদু বতাহ বা চেনি বেমাৰ হৃদয় ৰোগ বা বাৰ হাত সাৰিব পাৰি আৰু তোমাৰ।
হয় হয় ঠিক শুনিছা।
আৰু খেলত হাৰ জিত থাকে, হাৰি গ'লেও হাঁহি মুখ খে আৰু হাঁহি গ'লেও হাঁহি মুখে ল'বলৈ শিকিবা ধৈৰ্যৰ সাহস বা আত্মবিশ্বাস বাঢ়ে।
হয়।
আৰু তোমাক ধৰা হয় আৰু পঢ়া শুনাত মন বহে কাৰণ মগজুলৈ অক্সিজেন গেছ অ বেছি যায়। আমি পঢ়িব লাগে আৰু আমাক খেলিব লাগে, কাৰণ পঢ়িলে আমি জ্ঞানটো পাওঁ কিন্তু আমি খেলিলে আমাৰ মানে স্বাস্থ্য বিলাকো ভাল হয়।
হয় সেই জ্ঞানটো দুগুণ কৰে মানে!
হয় তুমি একদম ঠিকে কৈছা, আৰু তোমাৰ খেল পথাৰৰ ধনী দুখীয়া জাতি ধৰ্মৰ ভেদা ভেদ নাথাকে সকলো একেলগে খেলে বা বন্ধু গঢ়ি উঠে, গাঁৱৰ বিহুৰ সময়ত হোৱা কণীৰ যুঁজ বা কাবা্ডীয়ে ৰাইজক একগোট কৰে।
হয় মই তোমাৰ এ কি কয় তোমাৰ দুহেজাৰ এই যোৱা বছৰত মই এবাৰ আমাৰ গাঁৱত গৈছিলো মানে। আমাৰ গাঁৱতো প্ৰতিখন গাঁওঁতে কিবা কিবি হৈ থাকে বছৰত। আমাৰ গাঁওতো হৈছিলে এবাৰ হা এই তোমাৰ কাবাডী খেল হৈছিলে কাবাডী খেলত আমাৰ দলটোৱে নহয় পুৰস্কাৰ পাইছিলে প্ৰথম পোৰত প্ৰথমত মানে জয়ী হৈছিলে খেলি পাইছেনে তুমি কাবাডী?
অ পাইছো পাইছো জিকিছো মই মানে দলদ আৰু জিকিছো এবাৰ হাৰিছো হাৰিলে একো নাই খেলিলে যে আমাৰ আমি আগবাঢ়িব পাৰিম বা আমাৰ সাহস পাৰিব আমি এইকেইটা খেলিব পাৰিম বুলি কিনে
আচ্ছা আৰু কি কি খেলি পাইছা?
তোমাৰ মই কাবাডী খেলি পাইছো দৌৰ ভেকুলী জাপ বুলি যে কয় সেইটোতো মই বহুত বহুত পাইছো দে বহুত উঠা বহা ভৰি বিষাই কিন্তু ভাল লাগে আৰু কিন্তু পিছত বাপৰে বাপ বহুত ভৰি বিষাই দে
হি হি মই এবাৰ পৰি গলো জানা উঠা বহা বাৰে বাৰে উঠা বহাটো বাৰে বাৰে কৰি থাকি কৰি থাকি মানে অট'মেটিক তোমাৰ নিজে নিজে ভৰিখন বহা যায় মানে খোজ কঢ়াৰ লগে লগে তাৰপিছত ঘৰত এদিন চিৰিতে বহি দিলো
হু হু আৰু চোৱা আজি-কালি অ আজি-কালি ল'ৰা-ছোৱালী পথা মোবাইল, টিভি, কম্পিউটাৰতে গেম খেলে যেনে মই যেনে মই আৰু ধৰি লোৱা দুৰ্বল বা অকলশৰীয়া হোৱা যেন আদি সমস্যা বাঢ়ে বা খেলপথাৰ কমি আহিছে গাঁৱতো খেলপথাৰ বহুত কমি আহিছে অভিভাৱকসকলে ভাবে খেলি পঢ়া নষ্ট হব কিন্তু সঁচা কথা হ'ল যে খেলি সিয়ে ভাল ভালকৈ কৰিব পাৰে আৰু যোনে মানে খেলে সিহঁতে ভালকে পঢ়িব পাৰে কাৰণ মগজুটো ভাল একদম ভাল হৈ যায় ন।
হয় হয় অক্সিজেন পাই যে।
উম
অ ঠিকে আছে মানে মানে কি হ'ল উম এ মইতো আমিতো বাৰু এতিয়া বৰ্তমান চহৰতে আছো ন তুমি চহৰতে আছা মইয়ো চহৰত আছো কিন্তু চহৰত থাকিলেও এখন আমাৰ ওচৰতে খেলপথাৰ আছে। তোমাৰ মায়ে মানে কৈছিলে যে ক আমাৰ মাইনাই তোমাৰ মবাইল চাই থাকে মোবাইলতে কিবা কিবি খেলি থাকে বাহিৰত ওলাই নাযায় ভাবিলো তোমাকো জনাই দিও সেইকাৰণে যে তুমি আহিব পাৰিবা নেকি। আজিতো আৰু তুমি আহিব নোৱাৰাই বাৰু কলা এই মাত্ৰ। কালিৰ পৰা তুমি আহি যাবা টাইমত তাৰপিছত আমি গোটেইকেইটাই মিলি খেলিম।
আৰু মানে ফকৰা-যোজনা যে খেলিলে দেহা থাকে আৰু দেহা থাকিলে মন থাকে।
আৰু খেল ধেমালি এই মানে খেল ধেমালি বেছি গুৰুত্ব খেল মানে কেৱল সময় কটোৱাই নহয় ই হৈছে মানে শৰীৰৰ আৰু এটা মানে মন সুস্থ কৰাৰ আটাইত আৰু যে আমি মানে খেলি আমাৰ মাইণ্ড বিলাকো একদম মানে ভাল হৈ ফ্ৰেছ হৈ যায় আৰু আৰু মানে এটা ভাল এটা মানে মনত একদম ভাল এটা মন ভাল লাগি যায় আৰু খেলি কিনে আৰু বাহিৰৰ মানে প্ৰাকৃতিৰ বিলাক দেখি কিনে আৰু বেছি বেছিয়ে ভাল লাগে।
তাতে লগৰ সমনীয়াবোৰক পোৱা যায় ন আৰু তাতে কথা পতা যায় বহি কিনে সকলোৱে মিলি কিনে। কি লাগে আৰু খেলৰ মাজত।
হয় একদম ঠিকে কৈছা তুমি।
উম আৰু কি কয় তুমি এনে কিবা ৰাষ্ট্ৰীয় কিবা এনেকুৱা খেল খেলি পাইছা নে প্ৰতিযোগিতামূলক?
নাই নাই নাই।
আৰু আৰু কি কয়? তাৰপিছত অ' তুমি সেই খেলানে ক্ৰিকেট খেলা নে
নাই নাই নেখেলো মই ক্ৰিকেট নেখেলো এনে ফুটবল খেলি পাইছোঁ কিন্তু ক্ৰিকেট খেলা নাই।
হয় আৰু তোমাৰ কোনটো প্ৰিয় সকলোতকৈ মানে সকলোৰে কিবা প্ৰিয় থাকে ন, গেম খেল হা হা, হয় বাৰু ঠিকে কৈছা। মজা লাগে ন খেলটো।
তুমি নকবাই, কাবাডী ভাল পাওঁ।
উম অহ লুক লুকা ভাকো কেনেকৈ পাহৰিব পাৰিমনো লুকা ভাকোটো। আমাৰ এইটো আৱেগ হয় ন সৰুৰে।
হয় সৰুৰে পৰা যি লুকা ভা, এতিয়া সৰু নহয় ডাঙৰ কেতিয়াবা মই ভণ্টিৰ লগত খেলি থাকো লুকা ভাকো।
কিন্তু তথাপি সেই স্কুলৰ দিনত ন বিদ্যালয় যে আগতে খেলিছিলো এই যে তুমি যে এ কি কয়? প্ৰিন্সিপালৰ পিছফালৰ ৰুমত যে তুমি লুকাইছিলা। হেডচাৰৰ তাৰ পিছত আৰু যে এবাৰ যে ধৰা পৰিছিলা ছাৰে যে সকলোকে মাতি আনিছিলে।
হয়
আৰু জীৱনটো নিজেই এখন খেল এই খেলত জিকিবলৈ হলে শাৰিৰীক বা মন দুয়োটা সুস্ ত হ'ব লাগিব হয় নে? আৰু সেই সুস্থতা আটাইতকৈ ভাল দৰৱ হ'ল খেল ধেমালি সেয়ে মানে আমি খেলিব লাগে পঢ়াৰ লগতে এদিনে এঘন্টা খেলিম বা সুস্থ শৰীৰৰে সুন্দৰ দেশ গঢ়িব।
হয় হয় আৰু লগতে আমাৰ যিখিনি সেই আছে সমন লগৰ সমনীয়া আছে বা ভাইটি ভন্টি আছে তেওঁলোককো আমি অনুপ্ৰাণিত কৰিব লাগিছে আহা খেলো বুলি। কাৰণ খেলিলে পঢ়াতো মনোযোগ বাঢ়িব আৰু
হয় আজি মানে অ' তোমাৰ লগত কথা কাৰ বহুত ভাল লাগিল। কালি মই নিশ্চয় খেলিব যাম দিয়া।
আহিবা দেই টাইমত আহিবা কিন্তু দিয়া ভাল লাগিলে কথা পাতি ধন্যবাদ।